উ প্ৰাঞ্জল কলটো বাকে গম নাপও দে।
অহ কিয় বা গম পোৱা নাই তোমাৰ।
কিবা নেটৱৰ্ক প্ৰব্লেম হৈ আছিল।
অহ অহ।
অ মইতো কি মেগা চিটিৰ কথা পাতি আছো।
অ মেগা চিটি মানে কি সোধিছিলি মেগা চিটি মানে ধৰ। সেইয়ে আৰু মানে যিবোৰ চহৰত মানে জনসংখ্যা মানুহৰ মানে জনসংখ্যা। ধৰ মানে এক কোটিচে মানে বেছি আৰু সেইবোৰ চহৰক মানে মেগা চিটি বুলি কয় আৰু। অ ধৰ এই চহৰসমূহৰ মানে এই চহৰসমূহ মানে দেশৰ অৰ্থনীতি আৰু সামাজিক উন্নয়নৰ। এটা মুখ্য কেন্দ্ৰ হয় আৰু এটো মানে মেগা চিটিটো।
আচ্ছা এইহে নেকি মেগ চিটি।
উম আৰু ত মেগা চিটি সুধিছিলি কেনকে গঢ়ি উঠে মেগা চিটি। গঢ়ি উঠাৰ মানে কিনকেছে জানা ধৰ মানে ধৰ উদ্যোগৰ ক্ষেত্ৰতে হওক বা চাকৰি সোজোগ। সোগৰ ক্ষেত্ৰত বা যিটো উন্নত শিক্ষা আছে বা স্বাস্থ্য সেৱা হওক পৰিবহন হওক। তথ্য প্ৰযুক্তিয়ে হওক বা মানে উন্নত জীৱন যাত্ৰা আছে তাৰ আশাত যেতিয়া মানুহ বহুতো মানুহে ধক এইবিলাক ক্ষেত্ৰ এইবিলাক বস্তু মানে আশাত মানে বহুত মানুহে ধৰ গাঁৱৰ পৰা মানে চহৰলৈ আহে আৰু আৰু যেতিয়া মানে এনকে সংখ্যা মানে জনসংখ্যা বিলাক বৃদ্ধি পাই যায় আৰু
অহ কেইটামান বিখ্যাত মেগাচিটি নাম কোৱাচোন
এইটো বিখ্যাত হলে টকিঅ' হ'ব দেল্হি হ'ব চাংহাই হ'ব চাহ পোলা মে্স। চিটি আছে নিউয়ৰ্ক চিটি আছে। তাত মুম্বাই আছে আমাৰ মেগা চিটি তাত বেইজিং আছে। এইবিলাক মানে আৰু চাইনাৰ বেইজিং খ এইগিলাক মানে মেই। ন মেগা চিটি আৰু।
গ চিকিলণ মুখ্য বিশিষ্ট কি। উ
মুখ্য বৈশিষ্টৰে বহুত আছে তাৰ ভিতৰত হ'ল বৃহৎ। জনসংখ্যা তাতে জনসংখ্যা বহুত থাকে বা যিটো পৰিবহন ব্যৱস্থা থাকে তাৰে সেইটো। পৰিবহন ব্যৱস্থাটো বহুত উন্নত হয় তাৰ পিছত তাতে উদ্যোগ বিলাক ডাঙৰ ডাঙৰ থাক। বা তাতে বহুত ডাঙৰ ডাঙৰ বিল্ডিং দেখা পোৱা যায়। বা আন্তঃৰাষ্ট্ৰীয় ইন্টাৰনেশ্যনেল বিলাক। বিমান বন্দৰ থাকে সেইবিলাক থাকে আৰু যোগাযোগ ব্যৱস্থাত কোনো বহুত উন্নত থাকে। তাৰ লগতে শিক্ষাই হওক স্বাস্থ্যই হওক সেইবিলাক মানে ভাল হয় আৰু মানে মেগা চিটিত।
অ এইটো মেগাচিটিৰ অৰ্থনৈতিক গুৰুত্বটো কি।
অৰ্থনৈতিক গুৰুত্বটো মানে কি দেশৰ মানে জি ডি পিৰ মানে এটা উল্লেখযোগ্য। অংশ মানে। এই এই মেগাচিটি বিলাকতে মানে সৃষ্টি হয় ৰ আৰু ধৰ মানে উদ্যোগে হওক বেংকিং হওক। তথ্য প্ৰযুক্তিয় হওক বা ব্ৱসায় হওক আৰু মানে যিবিলাক সেৱা খণ্ড আছে। এই বস্তুবিলাক মানে। এই বহ এই এই খণ্ড বিলাকৰ মানে বিকাশ মানে মেগা চিটিতে হৈ আৰু
আচ্ছা মানুহ কিয় যায় মেগা চিটি লৈ
ত মানুহ কিয় যে মানে ধৰ মই যেতিয়াতো কলোয়ে ধৰ কিছুমানে ধৰ চাকৰিৰ সুযোগ বিচাৰিছে যায় কিছু মানে উন্নত শিক্ষা বা মানে শিক্ষাটো আৰু বেছি পঢ়ো বেছি পঢ়া কাৰণে যায় তাতে যিটো স্বাস্থ্য সেৱা স্বাস্থ্য উন্নতি কৰিব কাৰণে যায় আৰু তথ্য প্ৰযুক্তি আছে সেইবিলাকৰ ব্যৱহাৰ বিষয়ে শিকোৱা যায় সেইবিলাক আৰু তাৰ লগতে ধৰ কিছুমানে ব্যৱসায়ৰ কাৰণে যায় বা যিবিলাক চাৰ্টাব আপ আছে সেইবিলাকৰ কাৰণে সেইকাৰণে যায় আৰু মেগা চিটিৰ কাৰণে মানে সেইৰ আৰু জীৱন জীৱনটো নি জীৱন ধাৰণাৰ মানে নিৰ্ভৰ কৰিব যায় আৰু মানে কি আয় উপাৰ্জন কৰিব কাৰণে যায় আৰু মানুহ
অ শিক্ষাৰ ক্ষেত্ৰত ভূমিকা সেইটো কি মেগা চিটি?
শিক্ষাৰ ক্ষেত্ৰত মেগ চিটি হোৱাৰ ফলত মানে তাত বিশ্ববিদ্যালয় বিলাক মানে টপ্ লেভেলৰ যিবিলাক বিশ্ববিদ্যালয় সেইবিলাক থাকে বা বিশ্ববিদ্যালয় বুলিয়ে কথা এনে বিদ্যালয়য়ে হওক বা তাৰ যিবিলাক কলেজ থাকে সেইবিলাকো মানে চব টপ লেভেলৰ থাকে বা যিবিলাক গৱেষণা কেন্দ্ৰ বিলাক ভাল থাকে আৰু প্ৰযুক্তি প্ৰতিষ্ঠানবিলাক ভাল থাকে আৰু মানে পেছাদাৰী শিক্ষাৰ এটা সু সুযোগ মানে অধিক
আচ্ছা আৰু তোৰ স্বাস্থ্যৱান ব্যৱস্থাটো কেনেকুৱা ইয়াতে
স্বাস্থ্যবোধত ইয়াত চা উন্নত চিকিৎসালয় থাকে বহুত বা য চিকিৎসক বিলাক বহুত এক্সপিৰিয়েন্ঞ্চ থকা থাকে বা বিশেষজ্ঞ থাকে প্ৰত্যেকটা ডিপাৰ্টমেন্টৰে ধৰ চিকিৎসা সঁজুলি বিলাকো বহুত উন্নত হয় আৰু যিবিলাক গবেষণা কেন্দ্ৰ থাকে মেকা চিটি তেনে সেই কেন্দ্ৰ বিলাকৰ মানে বহুত ভাল হয় আৰু
আচ্ছা
পৰিবহনৰ সুবিধাটো বহুত ভাল কাৰণ চাওঁ তাতে মেগা চিটিত যিহেতু মানুহ দশ কৈ তেতিয়া ক'ব য'ত ম দহ কোটিতছে মানুহ বেছিৰে কম চ' দহ কোটি মানুহ অহা-যোৱা সহজৰ কাৰণো পৰিবন বস্তুটো ভাল হব লাগব না ও তাৰ কাৰণে ধৰ মে ত মেট্ৰ' মেট্ৰ ৰ সুবিধা আছে বাছৰ সুবিধা আছে ৰেলৰ সুবিধা আছে বিমান বন্দৰৰ সুবিধা আছে এক্সপ্ৰেছৱে আছে বা টেক্সি আছে আৰু মানে অনান্য যিবিলাক আধুনিক পৰিবহন ব্যয়ৱস্থা আছে সেইবিলাক মানে দেখা পোৱা যায় আৰু মেগা চিটিত মানে পৰিহন ব্যৱস্থাটো মানে অভাৰ অল বহুত ভাল আৰু
আচ্ছা এইটো ডাঙৰ চিটি হলেও ইয়াৰ অকল সুবিধাই নহয় সমস্যা থাকো ই সমস্যাটো মানে কি কি হ'ব পাৰে?
সমস্যাটো ছোৱা যেতিয়া মেগা চিটি এখনখন হ'ব য'ত মান যটো দহ কোটি মানুহ আছে তাৰে ধৰ সময়ৰ দিনটোত মানে কিমান মানুহ কিমান মানুহে অহা যোৱা কৰিব ন সেই সেই এৰিয়াটোত ত এৰিয়াটোত মানে যিমান অ যিমান মানুহ অহা যোৱা কৰিব প্ৰত্যেক মানুহে এখন এখন গাড়ী লৈ আহে হয় ন এখন এখন গাড়ী লয় আহিব তাত কি হ'ব ট্ৰফিকটো বেছি হ'ব মানছৰত যেতিয়া যান বাহন বেছি হ তেতিয়া ট্টৈফিকটো বেছি হ ট্ৰাফিকতটো বেছি হোৱাৰ ফলত মানে কি বহুতো সময় নষ্ট হ'ব সেইটোয়ে এটা এটা ডাঙৰ সমস্যা আৰু
আৰু দুখন সমস্যাটো কেনেকুৱা
প্ৰদূষণৰ সমস্যাটো চা যিবিলাক যায় সেইবিলাক জেগাত যিহেতু মানে মানুহ বহুত বা তাতে ধৰি কোম্পানী বহুত আছে বা ইণ্ডাষ্ট্ৰ্ৰী বিলাক বহুত আছে বা মেনফেকচাৰিং কোম্পানী বিলাক বহুত আছে তাৰ ফলত মানে ধৰ অ বায়ু শব্দ অক পানী এইবিলাক মানে বেছি প্ৰদূষণ হয় আৰু কাৰণ কম ডাঙৰ ডাঙৰ কোম্পানী বিিলাক বেছিভাগ সেই মেগা চিটিব কোম্পানী বিলাকতে বেছি ভাগ সেই মেগা চিটি বিলাকতে দেখা পোৱা যায় চব ডাঙৰ ডাঙৰ কোম্পানী থকা মানে সেইবিলাকত মানে এই বস্তু বেছিকে উৎপাদন হ'ব ন বস্তু উৎপাদন কৰাৰ ফলত মানে ধৰা ধোৱা চোৱা নিৰ্গাত হ'ব বা যিবিলাক ৰাসায়নিক পদাৰ্থ সেইবিলাক মানে বেয়া বেয়া বা যিবিলাক ধোঁহা নিৰ্গত হয় সেইবিলাক মানে বায়ু প্ৰদূষণ কৰে বা যিবিলাক ৰাসায়নিক খনিজ পদাৰ্থৰ ওলাব সেইবিলাক আৰু তেলজাতীয় পদাৰ্থ যেতিয়া পেলাই দিব পানী পেলাই দিয়াৰ ফলত মানে পানী চানীও প্ৰদূষণ হয় আৰু আৰু শব্দ শব্দ প্ৰদূষণটো হয় কাৰণ ধৰ সেইবিলাক বস্তু বস্তু বনাওঁতে শব্দ হয় বহুত ডাঙৰ ডাঙৰ মেচিন চলাই ত শব্দ হয় সেই শব্দৰো সৃষ্টি শব্দবোধনৰ হয় আৰু
অঔ আৰু বাসস্থানৰ সমস্যা
বাসস্থানৰ সমস্যাটো যা যেতিয়া মানে দহ কোটি মানুহে এটা জাগাত বাস কৰিব আৰু তাৰ লগত বহুতো মানুহে আৰু চাকৰিৰ সুবিধাৰ কাৰণে ৰ সুবিধা কাৰণ আৰু মানুহ আহিয়ে থাকো তাতোতে মানুহ মানে তাৰ পৰা মানুহ গুচি নযায় তাতে মানে জীৱন যিমান পাৰে মানুহ আহি ৰাখিব চ জনসংখ্যা যেতিয়া দুদ্ৰত সংখ্যাত বৃদ্ধি হ'ব তেতিয়া মানে ঘৰৰ চাহিদাটো বৃদ্ধি হ'ব আৰু ঘৰ বেছি লগা হব তাৰ ফলত মানে মানুহ বিলাকে ঘৰ বিলাক ভাড়াই দিব বা মাটিৰ যিটো মূল্য থাকে মূল্যতটো বেছি বৃদ্ধি পাই যাব আৰু কিছুমান মানে অঞ্চল মানে বস্তুৰ এই দৰে সৃষ্টি হৈ যাব আৰু মানে বহুত মানে একেলগে থাকাই যও বা এপাৰ্টমেণ্ বহুত ল ফ্লেট বেছিকে লাগব বিল্ডিঙৰ প্ৰয়োজন হ'ব আৰু মানুহবিলাকৰ একেলগে থাকাৰ কাৰণে
অ আৰু সম্পৰৰ ওপৰত কি চাপ কৰে ইয়াৰ
সম্পদৰ ওপৰত নহয় চা সম্পদৰ ওপৰত ধৰ যিবিলাক বিশুদ্ধ পানী হওক বা বিদ্যুত হওক গেছ আৰু যিবিলাক মানে আমাৰ মৌলিক সেৱা আছে সেইবিলাকৰ ম অধিক চাপ কৰিব আৰু ত কাৰণ সকলো মানুহকে বিদ্যুত লাগবয়ে খোৱা পানী লাগবয় বা গেছৰ প্ৰয়োজন হ'বই চ' মানুহ বেছি যিমান হৈ যাব আৰু সিমান মানে সম্পদটোৰ ওপৰত বেছি চাপ পৰিব আৰু মানে বেছিকে লগা হ'ব আৰু সকলোকে
অ স্মাৰ্ট চিটি বস্তুটো কিনো
স্মাৰ্ট চিটিটো হ'ল মানে ধৰ যিবিলাক তথ্য প্ৰযুক্তি আছে বা ডিজিটেল সেৱা আছে আৰু যিটো স্মাৰ্ট পৰিবহন আৰু যিটো শক্তি আমি সঞ্চয় কৰো আৰু ধৰিক যতিটো নগৰবিলাক যিটো আমি উন্নত কৰাৰ পৰিকল্পনা থাকে সেই পৰিকল্পনা মানে গঢ়ি যিটো পৰিকল্পনা মানে গঢ়ি তোলা আৰু সেই গঢ়ি তোলাটোকে মানে স্মাৰ্ট চিটি স্মাৰ্ট চিটি বুলি কোৱা মানে ধৰ এই এই বস্তুবিলাক যি মানে চহৰত থাকিব আৰু মানে আৰু তথ্য প্রযুতি বিলাক বহুত উন্নত হ'ব ডিজিটেল সেৱা বিলাক থাকব পৰিবহন ব্যৱস্থা টো বহুত স্মাৰট সেইটো সেই চহৰ বিলাককো মানে স্মাৰ্ট চিটি বুলি কোৱা হয় আৰু
আচ্ছা এনে মেগা চিটিৰ সেউজ পৰিৱেশ কেনকে বজাই ৰাখিব পাৰি
মেগাচিটিত সেউজ পৰিৱেশ বচাই ৰখাৰ কাৰণে ধৰ আমি গছ পুলিতো বেছিকে ৰূপায়ন কৰিব লাগিব বা তাতে ধৰ পাৰ্ক কিছুমান খুলি দিব লাগিব তম বেচিকে গছ পুলি ৰোপণ বা জলাশয় বিলাক আমি সংৰক্ষণ কৰি ৰাখবা লাগিব আৰু ধৰ যিটো চাইকেল পথেৰে সেই চাইকেল পথেৰে ইউজ কৰিব লাগিব আমি বা ৰাজহুৱা পৰিবহন অলপ কমাই দিব লাগিব। আৰু যিটো প্ৰদূৰণ দেখে সেই প্ৰদূৰণটো নিয়ন্ত্ৰণ কৰিব লাগব আৰু সেইটোৱে মেইন কথা হেল্ল' হেল্ল' হেল্ল'